হেল্ল'
আহ ক কি কৰিছ
অ ভাত পানী বনাই থ ই আহছো এতিয়া খোৱা নাই এতিয়া খাম
আহ আমি খালো
অ এ তাকে এতিয়া পথাৰত গৈছিলো মানে পথাৰত উ গৈ পেলাই মানে পথাৰত ধান ৰুই আছে তাকে চাই চাই পেলাই চাহ তাহকণ দিলো তাৰপা আকৌ এতিয়া ভাতলৈ যাম আৰু মানে
অ ভাত দিয়াই নাই এতিয়ালৈকে
নাই যামেই যাম ওলাইছো মানে বনাই আজৰি হলো ওচৰৰততে যে দি থৈ আহিমগৈ মানে বেছি দূৰ নহয় মানে অলপমান যাবলৈ আহ চাহে ৰুটিয়ে দিলো যে এবা ভাতকেইটা লাহেকে খাই মানে তে কালিব অ দেৰিকে দিলেও হয় মানে অকমান একেবাৰে খাব আৰু তাৰ পৰাা যাবগৈ অলপ সময় কৰি পলাই হে বৰষুন পৰিছে যে সেয়া ধান ৰুই আছে মানুহ মানে কালি তপা কালি ৰাতিটো বৰষুণ দিলে বোকা হল যে তাৰপা অ তাকে ৰুইছো মানে আজি তাৰপা হেৰি এ হেৰি ধান যে এতিয়া মোন কেনেকে হৈ আছে
এ এতিয়া ধানৰ মোৰ চাৰে পাঁচশ মান হৈ আছে নেকি মেচিন খেতি এতিয়া দাম কমি আছে
মেচিন খেতিয়ৰ দাম কমি আছে
বেছি খেতিও বুলি নাজানো আৰু মুঠতে চাৰে পাঁচশ দ আমাৰ বেচিছে চাৰে পাঁচশ ছশ
তহঁতৰ হে ধান কিনিম পিনি কৈছিলি যে কিনিলি
নিকিনিলো
অ তহঁত বোলে সেয়া হেৰি কৰিছে চোন এই কি বুলি কয় চোনা মছৰি আৰু বাচম তি
অ আমা কৰিছে হেয়া
হে বেচিব নেকি
হে এতিয়া বেচ নে বেচিলে বাচমতিটো মানে অ বাচমতিটো মানে হেৰি হ'ল এই বনগুটি বিলাক যে বেছি দে বেছি দে কাটিিলে মানে বন গুটি পুৰা বন গুটি
অ
সেইটো কাৰণে বেছি দিলে ঘৰতো খাবই নোৱাৰিবি হে আৰু ঘৰত খাব পাৰিম মানে এতিয়া আমি এইবিলাক চালি কৰি থাককা নাই আৰু কিমান হেৰি কৰি থাকিব হ প্ৰধান সেইটোকে বেছি দিলে মেচিনে কাটিলে যে এবাৰ ধান খিনি
অ বনে চনে বন গুটিয় চুটিয় কাটিলে মানে চাউল খিনি কেনেকুৱা ধান খিনি এনে চাইছিলি না কিনা নিচিনাাইনে আহ
অ বিহি বিহি
তাৰ পৰাা হেৰি ধান কেনেকুৱা এই চুনা মচৰি খিনি ৰাখিছে নে বেচিলে
আছে অলপ ঘৰত খাব থৈছে নহয় এতে বাচমতি খিনিহে বেছি দিলে।
অ চুণা মছৰি খিনিও মানে আমি কিনি খাওঁটো চুণা মছৰি বেগ আগতে সেইটো মিহি মিহি হয়
অ মিহি মিহি হয়। উম এ এয়া চাউল খোৱা হলতে এই খালি চাউল ধান হ'ব নহয় তেতিয়া কিনি খাবি ইয়াতকৈ সেইটো ধান ভাল হে
কিয় এইটো কি ভাল নহয়
নহয় মেচিখেতি হয়।
অ অ
এতিয়া শালি ধান বিলাক সাৰ চাৰ নিদিলেও হয়
অ সাৰ চা নিদিয়া ন সেইটো ভাল হয়। সেইটো এবাৰ কিনি থব লাগিব কম দাম হ'লে ৰহ কি পাতল মিহি ধান কৰিছা নে নাই।
কয় নহয় আইজো কয়
আৰু
অ কি কি কয় এতিয়া মই নাজানো। বাচমতি কৰা নাই হ'বলা বৰা চাউল বৰা ধান কৰিব।
অ আকৌচোন নাম আচৰিটো কৰিব চাগে
অ জানো মই ইয়াত গম পোৱা নাই এনে কি ধান পালে মই নিজে নাজানো
অ মিহি ধানক সুধিবি কি কি কয় সুধিবি নহয় সুধি পেলাই জনাবিয়া তই তেতিয়া। কিনি থব লাগিব কিন মানে বা
আহ
হ তাৰ পৰাহে তাকে বোলো কিনি কিনি খাও কিনি ধান কিনিলে ৰেহাই। হেই হয় নেকি বুলি ভাবিছ মানে মনত। অ পাঁচশ টকা হ'লে বোলো মন তেতিয়া চল্লিশ কেজিৰ আ চল্লিশ কেজি ধানত ত্ৰিশ কেজি চাউল ওলালেও লাভ হব হয় পাঁচশ টকাতে
অ লাভ হয় পঞ্চাশ কেজিত চাগে ত্ৰিশ কেজি বা পঁচিশ কেজি ওলাই হ'বলা
আহ পঞ্চাচ কেজি ত্ৰিছ কেজি।
তেওঁ আৰু কৈছো আৰু তেনেকে ওলাই বুলি শুনো আৰু এমোনাত নত এমোনাত হেৰি থাকে থাকে নেকি পঞ্চাশ কেজি থাকে নেকি চল্লিশ কেজি হয় তেতিয়া হ'লে আৰু বিচ্ছ কেজি ওলাই হ'বলা বিশ কেজি পঁচিশ কেজি মান
অ‌ তাকে ত মই ভাব হেৰি মানুহ এজনীয়ে কলে আ কিনিম বুলি কওঁতে। কৈছে তহঁতৰ ঘৰত খোৱা নাই জানো আহ মই বলো ঘৰত বোলো কোৱা নাই ভণ্টিহঁতৰ ঘৰত কৰিছে সুধি চাও বো সেহতোৰ আছে নেকি বোলো বেচিলে হেনে আছে হেনো
অ
চ সিহঁতক কৰিছে নহয় সিহঁতৰ পায় কিনিব পাৰিলে হয় বুলি কৈছে
অ কৈছিলে বেচি দিলে বেচিছিলে এতিয়া বেচিলে নেকি মই আৰু পুৰণা ঘৰতহে হয় মই এতিয়া
অ
গম পোৱা নাই ইমান। উম, এ আমাৰ অ' আমাৰ ঘৰত থকা খিনিক কিন্তু বেচে আমাৰ ইয়াতো থৈছিলে নহয় তাত হেৰি থবৰ হেৰি ন ইয়াত থকা খিনি বেছি লে বন গুটি থাক যে কিবাতো ধানেই ধান আমাৰ ঘৰত গোটেই আমাৰ এয়াতো থ'বলৈ জেগা নাই তাতো থ'বলৈ। জেগা নাই বা একে গোটেই খোজ কাঢ়িব নোৱাৰ। ভৰি হাতে ধান একে আমাৰ সেয়া দুটা ৰুমত ধান।
অ নিকিনাকে খাওঁ খাইছো আ।
অ বান্দা খনত ধান আকৌ বৰষুনত এইবাৰ মানে কাটোতে পুৰা বৰষুণে ধান আকৌ। বৰষুণত তিতিলে বেয়া হয় যে সেইটো কাৰণে। মানে আমাৰ এতিয়া ৰুম বিলাক খালী হৈ আছিলে তাতে। থৈ-থৈ দিছিলে তাতো থৈছিলে।
উম এতিয়া বিচ্ছ বিঘা কৰিছে বোলেচোন আকৌ।
অ এতিয়া আকৌ বিছ বিঘা এবাৰ কৰিব
মেচিনত ধান কটাও মেচিন ওলাল যদি এতিয়া ৰেহাই আৰু মানে মা হাজ মানুহ নলগালেও হয় আৰু।
অ এ বলোতোই কওঁতে লাগে নহয়
অ বৰা চাউল বৰা ধানো কৰিছে আ নে। আগতে কৰা আছে তহঁতৰ।
আহ।
আগতে ক আ বাৰহা নছেে
আছে।
পিঠা চিঠা নন নবনাইচোন বেছি নাখাওচোন তেতিয়াহ'লে।
বনাও বিহুতে বনাও এনেই নবনাও।
মাজে মাজে বনাই থাকিব লাগে।
বিহু কেইটাত বনাও তিনটা বিহুত বনাও
এনেও বনাব লাগে আজিকালি হাহ বনাই থলে কিন্তুনো আছে যেতিয়া কিমান সহজ আলহী হেয়াকে দিব পাৰ।
পাৰি বনাবলৈ সময় এ মাজতে বনাইছিলো। তাৰ পিছত এতিয়াও বনোৱা নাই আৰু।
আমজ তিলচিল কিনি আনিব লাগে আৰু না
গৰমতে জুই চলে যাব মন নাযায় নহয় হয় গেছতো বনাব পাৰি। আৰুও গেছা নৰ কিমান বনাই থাকি বিয়া হয়
অ যেইতিয়া বনাবি অকমান ঠাণ্ডা পৰিলে যেতিয়া বনাব পাৰওঁ
মই এবাৰ হেৰি জুইত গেছ। পাছতে বনালো কেইটামান যে গেছত বনাই ভাল লাগে জুই অ আছে। ছে এতিয়া পুৰনা হৈছে হৈছে যে আঠা আছে আতেও থাকিব চাগে।
উম এ জলপান বনাই খাইো ভাল লাগে নহয় দৈৰ লগত
আহ পৰহিদিনাখন বনাই আছিলে
অ
অ গাখীৰ লগতে খাইছো এনে সনে দালি ভাজিৰ লগত খাইছে। এই ভাপত দিয়া যে হেৰি যে আগতে আমাৰ ভাপত দিয়া। পিঠা যে বাটিও যে এটা আছে।
সেইটোত সেই চৰুটোত বনাই সেইটো বৰা চাউল সেইটো খাই বৰ ভাল কামই সেইটো।
অ সেইটোত বনাই আছিলে
উম
এ ভাপত আহ সিজে মানে আৰু পানী দি দেখি যা আহ
বনাইছিলো মই আগতে এনে খৰাহিটোতে ছ শতাব্দী ন আগতে এতিয়া বনোৱা নাই বোৱা চাউল কিনাও নাই বনাও নাই
আহ
আকৌ, আজিকালি একো বস্তু খাবও নোৱাৰি খালেও মানে ভৰি মানে হেৰি সেইকাৰণে তাই নে নোৱাৰি বোৱা চাউল খাপ সেইটোও নাজানো
বিষ হৈ থাকিলে বেছি হয় নেকি ন বোৱা চাউল খালে
বেছি হয় মাথা বিষ যিকোনো বিষ বেছি হয় নেকি বোৱা হলে গেছ কৰা যায় সেইকাৰণে বিষ হয়
সটো কালে ব তছল মোৰ বা নেমু মাথা আম আছে যে তে মই নাখাওৱে। মই জলপান তেও কালি অ কেইটা পহি না খন বনাইছিলে নহয়। কেইটামান এনে গাখীৰ দি খালো আ। তাৰপৰা ইয়াত দালি-চালি দি
অ চব্জি দি খাই ভাল লাগে উম উম কি ভাজি বনাই ললে
ভাজি যিয় যিকোনো ভাজি অকণ আৰু দালি হয় ধুন্দুলি চুন্দুলি এনেকে হেৰি জিকা চিকা ভাজি বনাই লৈছে তাই এটা মোক দি পঠাইছে
উম
অ একেলগে খাই ভাল লাগে আৰু হয়, চবেই মিলি তেনেকে।
ভালে লাগদ বৌ আকৌ এতিয়া সেইখিনি সময়ত নাই যোৱহাট লৈ আহিছে আৰু
ভাপত দিয়া ধান ঘৰতে আছে ভাপ ত দিয়া পিঠাও বনাব পাৰ মাজে মাজে চাউল খিনি মিলত আনি থৈ দিবি ধুনীয়াকে কেক অলপ নহয় পিঠাগুৰি খিনি পিঠা গু়ৰি চাউল খিনি অকণ ধুই পেলাই অ ধুই পেলাই ভালকে ৰ'দত দি পেলাই শুকাব নহয় চাউলটো তেতিয়া তই ধুনীয়া মিক্স মিলতে বনাই আনি তিনি চাৰি কেজি মান থৈ দিবি আৰু তেতিয়া পিঠা পনা আলহী গলে সেয়াকে বনাই দিবি বা ভাপত দিয়াও খনতে বনাই দিব পাৰিহা আদি নিমখ অকণ চেনি অকণ দিলিয়া সানি ললিয়া তাৰপা ভাপত দি দিলিয় আলহী গলে বিস্কুট পিঠাসোপা আজিকালিও নাখায় মানুহে
উম
খাকে বনাই দিবি। তেন্ত ঘৰৰ চাউল যেতিয়া পাও ধুনীয়াকে পিচি থ'ব। মই আগতে তেনেকেইে থৈ দিও। কিনা চাউল যদিও মানে ৰেচনৰ চাউল পাওঁ যে সেইখিনি চাউল পিচিব বেয়া নালাগে আৰু দামতটো কম যে অকণ আৰু এইখিনি চাউল এতিয়া দামী চাউল পিচিব বেয়া লাগে মানে তাৰপৰা সে তেনেকে পিচি চাই আনি থৈ দিবি পিঠাগুৰি টো কচাপিঠাৱি বয়া নহয় শুকালে
অঁহ অঁহ অহ অ
কৈ দিবি
অ' এ তে বনাই থওঁ দে এইকেইদিন গাও বেয়া।
হা
বনাও বোলো
অ
জ। অ হব হ'ব দে নহ'লে কাটি দে, মই আহিছে ৰহ মানুহ।
অ' হ'ব দে।
কাটিদে।